শুনিছা নে।
শুনিছো অ।
কি কৰি আছা?
এয়া বহি আছো আগফালে আছো তালতে।
অ, আহ কিমান গৰম আজি। ম ম এয়া আছিলো। নোৱাৰি আজি দিনটো যে মই বাহিৰতে বহি আছো ইমান গৰম।
আহ।
থাকে হে।
মই এ হে, অ চাহ খুৱাই নাই। দে ম।
মই এ আছিলো এনে।
আহ।
এই ভাইটিয়ে হেৰি কলেজৰ পৰা এনেই পুথিভঁৰাল। অপ পুথিভঁৰালৰ পৰা সেই, কিতাপ এখন আনি চাই আছিলে নে সিহঁতৰ কৰ্চ। এনে এই বো চাই আছো। বোলো অলপ তাৰপৰা আমনি লাগিলে থৈ পেলাই বো ফোন এটা কৰচোন। আজিকালি এ এতিয়া গৰম বন্ধ দিছে কাৰণে আৰু। খলাজোপা ত আজিক। উম আজিকালি পুথিভঁৰালৰ পৰা ফিতাপানী পঢ়া দিন নাই নহয়।
নাই নাই নপঢ়ে আকৌ কিহ পুথি ভঁৰালৰ পৰা কিতাপ আনিব আৰু।
হম।
স্কুলৰ পুথিব আৰু স্কুলবোৰতো তেনেকুৱা এটা ৰাখিব লাগে সেইটো সুবিধাতো। স্কুলত দিব লাগে মানে বেলেগ কে এতিয়া কলেজত যেনেকে লাইব্ৰেৰী থাকে তেনেকে মানে। স্কুলবোৰতো লাইব্ৰেৰীৰ ব্যৱস্থা কৰিব লাগে তাত বিভিন্ন ধৰণৰ আলোচনী হওঁক।
আৰু এই পুথিভাল বিৰাক। ভঁৰালৰ মানে ইতিহাসবোৰ আগৰ ন প্ৰাচীনে আৰু অতি প্ৰাচীন মানে আগৰে আৰু। কঠেই ব আৰু।
মানে বিভিন্ন ধৰণৰ তটা কিতাপ থাকিব লাগে কবিতা। কিতা থাকিব কবিতা কিতাপ থাকিব লাগে, সয়া ল'ৰা ছোৱালীবোৰক মানে তোমাৰ পঢ়াৰ শিক্ষা দিয়াৰ লগতো। এ সপ্তাহটোত কোনোবা এটা দিনত মানে সেই কিতাপ পঢ়াৰ এটা হেৰি দিব লাগে। প্ৰতিটো ল'ৰা ছোৱালী এখন এখন কিতাপৰ পঢ়ি পঢ়ি যাব।
এতিয়াৰ পৰা মানে হয় হয় এতিয়া মানুহে মানে। এতিয়া তোমাৰ মানে গম পাইছে যে কিতাপ পঢ়িলে যে আমাৰ জ্ঞানৰ শক্তি বৃদ্ধি হয়। সেই কথা যেতিয়া মানুহে গম পাইছে তেতিয়াবা মানে জ্ঞান বি। শৰ গুটি হিচাপে একদম পুথিভঁৰালৰ পৰাই হওক ক'ৰ পৰাই হওক মানে যিমানেই নহওক এতিয়াতো কম হৈছে। আগৰ পৰা মানে ধৰা। এতিয়া এই বস্তুটো খালে যেনেকে আমি কিবা এটা খালে আমাৰ বৃদ্ধি হোৱা শক্তি বা। যিয়ে নহওক জ্ঞান বৃধি হোৱা শক্তিয়ে হওক কিবাই হওক আহ। যেনেকে আমি খালে বাঢ়ি যায় বস্তু তেনেকে মানুহে আজিকালি মানে সেই পুথিভঁৰালৰ পৰা কিতাপখন পঢ়িলে যে আমাৰ জ্ঞান বৃদ্ধি হয়। সেই কথা জনাৰ পৰা কিন্তুথিভঁৰালৰ পৰা কিতাপ পঢ়ি পঢ়িবলৈ লৈছে দেই মানুহে
হয় হয় হয় বহুতে এতিয়াও কিতাপ পঢ়ে মানে কিতাপ কোনবোৰে পঢ়ে যিবোৰ মানে তোমাৰ এই বয়স হৈছে কি বয়স হৈছে আৰু তেনেকুৱা মানুহ বোৰে কিতাপ খিনি বেছি পঢ়ে। কিন্তু আমাৰ উঠি অহা যুৱ প্ৰজন্মসমূহে মানে কিতাপ পঢ়াটো এৰি দিছে মানে।
উম এই দিছে এই বিশেষকে তোমাৰ ৰাজনীতিবিদ বিলাকে অৰ্থনীতিক বিলাকে এইবিলাকে তোমাৰ কিতাপ পঢ়ি ভাল পায় মানে তেওঁলোকে ক'ত কি মানে কত কি সোমাই আছে। সেহতে সেইটো বিচাৰি ফুৰে ন আৰু সিহঁতৰ উম সিহঁতৰ সেইটো কথা জ্ঞান অৰ্জন কৰা এতিয়া ৰাজনীতিবিদ বিলাকে কিমান কিতাপ পঢ়ে বা সণ্ডীবিধ বিলাকে কিমান কিতাপ পঢ়ে। সেইটো সেইটো সেইবিলাকত ল'ৰা বুঢ়া ডেকা বোৱাৰী মানে একো কথা নাই চবে পঢ়িব পাৰে। কিতাপৰ লগত বা পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়াতো কোনো ডাঙৰ কথা নহয় কিন্তু চবেই পাৰে চব। সমান মানে আনি পেলাই পঢ়িব পাৰে। আৰু পুথিভঁৰালটো তোমাৰো একদম জ্ঞানৰ ভৰাল আৰু জ্ঞানৰ ভাণ্ডাৰ সেইটো যিমান কিতাপ পঢ়িলেও তোমাৰ মানে আমনিও নালাগে আৰু তোমাৰ একো দিবও নালাগে ন যত বোলে কিবা উম কমিশন দিব লাগে বোলে ব নিলে সেই তেনেকুৱা নহয় কিন্তু এটা কথা নিৰ্ধাৰিত সময়ত পোন্ধৰ দিনৰ ভিতৰত যেনিবা কিতাপখন ঘূৰাই দিব লাগে
ঘুৰাই দিব লাগে আৰু এনেকুৱা কৰে তোমাৰ ৰাস্ত ৰাস্তা কিনাৰত মানে ৰাস্তা কিনাৰ এনে সৰু সৰু যে পুথিভঁৰাল বোৰ থাকে তেনেকুৱা বোৰ ৰাখে। সিও কি কৰে কিছুমান মানুহে গোটেই মানে তোমাৰ কিতাপ খিনি গোটেই খিনিয়ে লৈ গুচি যায় আৰু এনেকুৱা ক আমাৰ এই দুদিন কাৰণে নি পেলাই বা পোন্ধৰ দিনৰ কাৰণে দি
হয় হয় অ আচলতে কিতাপ বোলা বস্তুটো অ আচলতে কিতাপ বোলা বস্তুটো মানুহক দিব নালাগে কিয় নালাগে জানা সেই কিতাপখন ঘূৰাই দিবলৈ ইচ্ছা নকৰে মানে।
নকৰে আৰু সেইকাৰণে ক কমি গৈছে মানে বেলেগে বেলেগক দিয়াটো। এতিয়া এনেকুৱা হয় মানে পইচা পাতি নাথাকে। কিছুমানৰ নাথাকিবও পাৰে যোনে পাৰে আনি পেলাই নিজেও পই দিব লাগে লোককো দিব লাগে। কিন্তু এতিয়া কি কৰে তোমাৰ কিতাপখন কি বিশ্বাসত দিব।
কি বিশ্বাসত দিব আজিকালি মই প্ৰায় হয় হয় প্ৰায়ে মই কোনো মানে কি কিতাপ এখন আনিছিলো পঢ়ি ভাল লাগিলে অমুকক কিন্তু কিতাপখন ঘূৰাই নিদিলে আকৌ সেই কিতাপ ঘূৰাই ঘূৰাই দিয়া দায়িত্বটো নিজৰ। কাৰণ তুমি পঢ়িলা সেইখন বেলেগৰ পৰা আনি পঢ়িলা। জ্ঞান অৰ্জন কৰিলা তুমি কিবা এটা শিকিলা। সেই কিতাপখন ঘূৰাই দিয়া টো তোমাৰ নিজৰ প্ৰতি সেইটো খোজা কৰ্তব্য নহয় সেই অ দিত আছে আৰু সেই পুথিভঁৰালটো ইনেও জাতি অতি আপুৰু সম্পদ এই এইটোতো এতিয়া এতিয়া প্ৰত্যেক জাতিয়ে অকল আমাৰ অসমীয়া জাতি নহওক বা বেংগলী বুলি নহওক
উ আৰু মানে তোমাৰ এনেকুৱা কিতাপ যে অকল আমাৰ আমি অসমীয়া হলো বুলি অকল অসমীয়া ভাষা ভাষা কিতাপখনে যে আমি পঢ়িব লাগিব সেইটোও নহয়। আমি প্ৰতিটো ভাষাৰে আমি জানিব লাগিব। আমাৰ তেওঁলোকৰ সাহিত্যয় সংস্কৃতিৰ বিষয়ে জানিব লাগে।
সেইটোয়ে এ সেইটোয়ে এতিয়া এয়া এইটো এটা আমাৰ এতিয়া আপৰু দিয়া সম্পদ কলেহ মানে লাগে নহয় বিপদ আপদ কিবা এটা নাজানিলে আজিকালি কিতাপতেও লিখি থয়। আজিকালিনো নাপায় মে দৰপৰ প্ৰজন্ত কিতাপত লিখি থয় ন আমু কৰিলামো আগতে ধৰা এতিয়া আমাৰ। আহ লৰা ছোৱালী জন্ম হলে সেই নামটো চাবলৈও মানুহে পঞ্জিকা মেলে। হয়নে অ সেইটো চাইে তোমাৰ সুভক্ষণ বা বিবাহ হওক। অ বা কিবা সনেকি ভাল কৰ্ম বিলাকত ধৰা কিতাপৰ কিতাপতেতো লি শিক্ষা থাকে কোনটো ক্ষণ ভাল কোনটো দিন ভাল। সেই তেনেকুৱা ধৰণৰ কথাবোৰ কিতাবৰ পৰাই পোৱা হয়।
কিতাপৰ সংৰক্ষণ। খনতো মানে হেৰি হৈ গৈছে মানে ভালদৰে ইমান মানে এতিয়া কিতাপ খহ মানে কিছুমান। লাইব্ৰেৰ হওক ভালদৰে ৰাখিব লাগে হয় নাই বাৰু কিন্তু এনেকুৱা হৈছে লাইব্ৰেৰীবোৰ ভালকে গুৰুত্বই নাইকিয়া হৈ গৈছে।
সুত নাইকিয়া হ আৰু প্ৰতিখন জিলাই যেহ তোমাৰ এটা পুঠ হয়
জিলা পুথিভঁৰাল থাকে কিন্তু মানে তোমাৰ অঞ্চল বোৰতো এটা এটা অঞ্চল ৰি এটা এটা পুথিভঁৰাল'ব লাগে তাত মানে আমাৰ উঠি অহা ন। মানে এতি আগৰ খিনিতো পঢ়ে বাাৰু সেইখিনিও পঢ়িব পাৰিব বা উঠি অহা নভ প্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালীবোৰে এনেই মানে খেলি মেলি মোবাইল চাই থকাতকে কিতাপ পঢ়িব পাৰিব আৰু কিতাপত যেতিয়া মানে পঢ়ি মনতটো বহি যাব তেওঁলোকৰ মোবাইল চাবলৈ এনেও মন নাযায়। মোবাইলত তেওঁলোকৰ আগ্ৰহতো। কমি যাব সেইকাৰণে সৰু পৰাই মানে এতিয়া সৰু ল'ৰা ছোৱালীয়ে পঢ়া কিতাপতো তেনেকুৱা আছে। বা সাধু কথা কিতাপেই হওক সেইটোৱে বুঢ়ী আ সাধুৱে হওক। পঞ্চৰত্ন সাধুৱেই হওঁক এইেই তেনেকুৱা সাধু সমূহ কিতাপ সমূহ।
আজিকালি ল'ৰা ছোৱালীয়ে তোমাক সাধু নপঢ়ে সাধু নপঢ়ে মানে কি কিতাপো এতিয়া ধোৰা আগতে আমাৰ। এতিয়া আহঁ। আজিকালি তোমাৰ স্কুলত পুৰস্কাৰ দিয়াৰ মানে পুৰস্কাৰ যিটো দিয়ে সৰু সৰু ল' ছোৱালী নিচু। বতাহ সেইবিলাকত কিতাপ নিদিয়ে আমাক আগতে ধৰা আমাক আগতে নিচুকনি বতা। বিলাক যে আমাৰ সৰু সৰু সাধু কিতাপ দিয়ে তোমাৰ সৰু হ কিতাপ দিয়ে বা শিল্পীসকলৰ জীৱনী তেনেকে দিয়ে আজিকালি ল'ৰা ছোৱালীক তেনেকে দিয়ে। হ ইস্কেল দি ম খু চাপে। কাট পেঞ্চিল দিব তেনেকৈ দি পেলাই মানে সামৰি থাকে কিন্তু সেই কিতাপখিনিলে কিন্তু সিহঁতৰ সেইটো। অ স্মৃতি হিচাপে থাকিও গ'ল সিহঁতি কিবা এটা মনতো ৰাখিলে। আ মনত থাকিবি।
পঢ়িবলৈও পঢ়িবলৈ মানে এনেকুৱা স্কুলৰ পৰা দিছে পঢ়োঁ মানে এনেকা। কোৱা এটা থাকে।
টো এটা উৎসাহ থাকে হয় নহয় বাৰু
মই মানে মই ম ভাবিছো মানে প্ৰতিখন স্কুলতে এ এটা মানে লাইব্ৰৰী দিব লাগে। সপ্তাহৰ শনিবাৰৰ দিনটোতে হওঁক পা শনিবাৰৰ দিনটোত এটা ক্লাছ। কৰি পেলাই মানে তেওঁলোকক কিতাপ পঢ়াব লাগে প্ৰতিটো মানে এটা দুটা এখন কিতাপ বা এটা। খন কিতাপ তেনেকে লৈ লৈ সৰু সৰুকে মানে হ গ্ৰুপ গ্ৰুপ বনাই দিব লাগে।
হয় হয় প্ৰতিখন স্কুলত নিদিলেও তোমাৰ অ প্ৰতিখন স্কল নিদিলেও তোমাৰ এতিয়া গাঁও কিমান গাঁও আছে গাঁও বিলাকত ধৰা সেই যেনে এটা মইনা পাৰজাতো। এটা ভাগ আছে ন মইনা পাৰিজাতৰতে যদি তোমাক পুথিভঁৰালটো দি দিয়া হয় তেন্তেত্যেক দেওবাৰে লৰা ছোৱালী। ছোৱালীবোৰে তাৰ পৰাতো তোমাৰ সাধুৱে হওক বা গল্পই হওক কিবা এটাো শিকিব পাৰে তেওঁলোকে যাবলৈ। টো মইনা পাৰিজাতলৈও উচসাহ কৰিলে কিতাপ খনৰ কাৰণে তেওঁলোকে পঢ়িবও পাৰিলে আৰু সিহঁতক মানে মানে তোমাৰ জোৰ কৰি পঠিওৱা নহয় সিহতি নিজে যাবলৈ মানে আগবাঢ়ি আহিলেহেঁতেন। অ হেল্ল'
অঁ শুনিছো হেল্ল', অঁ শুনিছো। হেল্ল'। অ শুনিছো, হেল্ল'।
ক বোলো।
হেল্ল'। অ তোমাৰ মাতটো লাগি গৈছিলে আকৌ হেৰি এ নেটৱৰ্ক বেয়া চাগে শুনিছানে এতিয়া? হেল্ল'
হেলেও
অ শুনিছা নে?
অ তাকে এ মই কৈছো গাঁও বিলাকতো এটা এটা পুথিভঁৰাল ধৰা মইনা পাৰিজাতৰ লগতে দি দিব পাৰে।
উম দি দিব লাগে আৰু মানে সৰু সৰু ইমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবোৰেটো ইমান ডাঙৰ কিতাপ নপঢ়ে ন'। সৰু সৰু বুলি আমাক কিতাপ পঢ়াব লাগে। পঢ়াই পেলাই সেই কিতাপ খনৰ পৰা মানে সিহতি কি শিকিলে। সেই পিছৰ সপ্তাহটোতো টিট্চাৰে মানে সেইটো সধিব লাগে। তহঁতি এইখকিতাপ যোৱা সপ্তাহত পঢ়িছিলি এইখনৰ পৰা তহঁতে কি শিকিলি? বোলে মই আমুকটো শিকিলো। অ আমুক টোতো শিকিলেই নহব ন সেইটো জীৱনত প্ৰয়োগো কৰিব লাগিব। তেতিয়া মানে ল'ৰা ছোৱালীবোৰ বেছি বেছি মানে শিক বেছি জ্ঞান মানে কি বুলি কয় মানে মূল্যবোধ টো বেছি হ'লহেতেন।
উম কিন্তু এতিয়া এতিয়া গাঁও বিলাকত ধৰা এতিয়া এতিয়া পুথিভঁৰালো আকৌ ঢেৰ ভাগ আছে নহয়। কিছুমান ৰাজহুৱা পুথিভঁৰাল আকৌ ব্যক্তিগতও পুথিভঁৰাল খুলিব পাৰে নহয়। আকৌ বিদ্যয়ালয়ৰ অনুষ্ঠানসমূহত থকা পুথিভঁৰালবোৰ, এতিয়া ৰাজহুৱা পুথিভঁৰালটো ভাল। তোমাৰ চবৰ পৰা মানে চবে সকলোৱে আহি পঢ়িব পাৰে। তাত কোনো মানে ৰাজহুৱা মানে কি আৰু গোটেই ৰাইজৰ মানে অ ৰাজহুৱা।
সেইটোয়ে, মানে এনেকুৱা হওক মানুহবোৰ ওলাই আহক আবেলি এনে মানে ঘু এনেই বহি পেলাই গ্ৰুপ বান্ধী বান্ধী যদি হেৰি কৰি থ তাতকে কথা পাতাতকে, ফোন চোৱাতকে মানুহবোৰ সেইকন সময়ত ওলাই আহক আহি আহি নিজে নিজে দুখন এখন কিতাপ হাতত লৈ নিজে পঢ়কচোন। গোটেই গাল নগলেও মানে কেইজনীমান যাওক। আকৌ অহা সপ্তাহত তেনেকে কেইজনীমান যাওক। গৈ তেনেকে ল'ৰা ছোৱালীক বোৰক দি দিব লাগে। এতিয়া গৰম বন্ধত মানে গম বন্ধ বুলিয়ে নহয় আৰু অ প্ৰতিটো সপ্তাহৰ দেওবাৰ দিনটোত দি দিব লাগে এনেকে।
হয় হয়। কিন্তু হেৰি কি কয় ৰাজহুৱা ই মই মানে ৰাজহুৱা পুথিভঁৰালটোৱে ভাল লাগে তোমাৰ ধৰা এতিয়া এতিয়া ব্যক্তি পুথিভঁৰালটো হ'লে কি হয় তেওঁলোকে নিজৰ অৰ্থ খৰচ কৰি পেলাই তাত কিতাপেইখন ভৰাই বা নিজে পঢ়ি আকৌ জানোচা খুজিব গ'লে মানে অকমান শংকা দিবলৈ শংকা কৰা নিচিনা কৰে কাৰণ আজিকালি কিতাপৰ মূল্যও কিমান। আজিকালি কিতাপৰ মূল্য তেনেকে মানে ধৰা তোমাৰ ব্যক্তিগত পুথিভঁৰাল বিলাকৰ পৰা কিতাপ আনি পঢ়িবলৈ কিবা কিবা মানে এ মনটোয়ে নকৈ যে যাম কেতিয়াবা নিদিম বুলি কব।
হওক বা কিবা হওক বা কোনোবাই কিবা পাইছে। তেনেকুৱা এখন মূল্যবান মানে চব কিতাপ বা সকলো কিতাপেই মূল্যবান। প্ৰতিখন কিতাপতে জানিব লগা বহুত কথা থাকে। তেনেকুৱা যদি কোনোবাই কাৰোবাক কিতাপ এখন উপহাৰ হিচাপে দিয়ে।
উম সেইটো কিমান ভাল কথা এটা গছ পুলি এখন কিতাপৰ সমান একো হবই নোৱাৰে গম পাইছা নাই। খোৱাতটো আজিকালি খোৱাটো খালে খালে তোমাৰ আজৰি খোৱাৰ সময়ত মনত ৰাখিব তাৰপিছত নাই। কেতিয়া খাইছিলোনো বা কি বুলি কৈ দিব কিন্তু কিতাপখন তোমাৰ কিন্তু
আৰু কাপোৰ এযোৰ দিয়াতকে তোমাৰ ভাল কিতাপ এখন দিয়াই ভাল।
হয় হয়। বাৰু ঠিক আছে তেতিয়া মই বোলো সেই উম ফোন এটা কৰোচোন বহুত কথা ওলালে।
বহুত কথা ওলালে হয় বাৰু ভালে হ'ল তুমি এইটো টো দিয়াৰ বাবেও মানে কথাখিনি কোৱাৰ কাৰণে, কিন্তু মোৰ মনটোও আহিলে এইটো কথা। এনেইতো কথাবোৰ মনলৈ নাহে এনেকে কোনোবাই কৈ দিলে মনলৈ আহে আৰু
হয়-হয়, বাৰু ঠিক আছে হ'ব।
উম-উম, হব।